অ ধেইবৰষুণ দিছে
বৰষুণ দিছে নেকি পুৰা, কালিও তেনেকুৱা হৈছে মই কৰিব সময়তে বৰষুণ পুৰা হৈছে আও
উম পুৰা দিছে একে একদম কে দিছে
এতিযা টো বাইদেউ ঘৰত আছ নে, নিজৰ ঘৰত
বা বাইদেউ যৰতে আছোঁ।
অ অ
লাহেকে জামআও
অ অকণমান লাহেকে আহিবি।
উম
তাৰপিছতে হেৰিয়ে ভাত -পানী খালি
ভাত খালো ভেটেই যাম খালো বুট বুট কেইটামানৰ লগতে খালো আৰু এইটো নোহোমাই চোহমাই দু তিনিটামান লৈ পেলাই আৰু নিমখৰ লগ লা লগা খালো আগবেলা সেই জুই থাকোতে হেৰি কৰি আলু পুই ললো আকৌ দুই হজাৰ নগলা
অ অ আমিও মুৰি খালো দৈৰ লগত দৈ এ লগতো মুৰি ইমান তাকলকে বছি আকৌ মুৰি খালে ন তহ তৰা মুৰি খালে বেয়াই
অ এইফালে বেয়া বাৰু, কিন্তু এনে হেৰি চিৰাটো বাৰু বৰা বোলে আকৌ বেয়াই ন
অ চ চিৰা বেয়া বৰা অ বৰা বিলাকৰ বেয়া হয় এ কিনিবলে বৰাবিলাকৰ ন পাই নহয় ভাতৰ চাউলহে পিনে
কবাইৰে খাই আছে নহয় হেৰি ইমান খাওঁ খাওঁ লাগিছে স জলপান খাই আছে তেনেকে মুৰি আৰু চিৰাৰ লগত হেৰি দৈ দৈটো মানে সেই মিঠা দৈটো, মিঠাই মিঠা দৈটো ভাল নাপাও মই আৰু মিঠা দৈটো কিবাকিবি দিয়া থাকে ন খাই নেকি সুধিছিলে, মই বুলো নাখাওঁ বুলো খাবলৈ খালি মন গৈছে, এই আচ আচল দৈ থকা হলে খালোহেতেন ম
অ উ তাৰপিছততিয়া এনেুৱা অসমীয়া মানুহৰ আমাৰ চিৰা জলপানতটো ভাল পায় ন দৈ দি পেলাই
অ', বাহিৰা মানুহ
অ', আগতে ইমান মন, ইমানকে মন নাযায়, এতিয়াহে এতিয়া মানে এ ভোক ভোকেই লাগি থাকে যে, সেইকাৰণে খা খাওঁ নিচিনা লাগে, এই আৰু যিটো, বহুত দিন নায়ো খোৱা যে ঘৰতে, তেতিয়াই খোৱা। কিমানদিন হ'ল আও খোৱা।
অ', আমি এতিয়া ঘৰত আবেলি জলপান অ', তাকেহে, আবেলি জলপানেই খাওঁ, চিৰা জলপান। তেনেকুৱা বিলাকেই খাওঁ।
উম, সেইদিনাখনি আমাৰটোৱেই কৈছে আকৌ দেই, হেই চিৰা চিৰা জলপান বোলে হেৰি খাবলে মন গৈছে আকৌ বোলে।
অ', তাকে, বজাৰত সেইদিনাখন অনাৰ কথা আছিলে। চিৰা পাহৰি থাকিলোঁ অনিবলে, দেউতাইও পাহৰিলে, হেৰিও ভিনন্দৈও পাহৰিলে। মায়ে কবলৈও পাহৰিলে, শাক পাচলি কিনিলে তাৰপিছত। ইপিনে সিহঁতৰ ঘৰৰ পৰা সোনকালে আহিছোঁ বোলো, চিৰা জলপান, চিৰা কিনিব লাগিব, সোনকালে যাওঁগে। সেই গৰমো উঠি আহিছে, বজাৰ আছে বেছি গৰম হ'বগে। অ', তাকেহে। এতিয়া আকৌ ছাব্বিশ তাৰিখে, অ', ছাব্বিশ তাৰিখে ছাব্বিছ জুলাইত হেৰিলৈ যাব, যোৰহাটলৈ যাব, আকৌ কিতাপৰ অনুষ্ঠানৰ কাৰণে।
অহ।
সিঁহতৰ
যাব আৰু, পিছত আহিলেও হ'ব তেতিয়া। কিমান আহি আহিবনো, ইমান দূৰ বাট হেৰি মাৰ্চ মাহত আহিলেও হ'ব।
অ', জানো কেতিয়া যায়? যাবও পাৰে ঘৰলে সোনকালে।
অ', যাব, আহিলেও আহক। ইমান হেৰি, দূৰ বাট নহয় জানো?
অ', প্ৰকাশৰ গোষ্ঠীতো হেৰি আছে যে, সিহঁতৰ ঘোষণা চলি আছে
যোৰহাটৰ গোষ্ঠীটো, সেইটো কাৰণে সেইতো কাৰণে পাতিব মানে।
অহ।
হয় তাৰ পিছতে যাব চাগে এহেতি, আইটু জানাই নহয়? আইটুকে লগ ধৰিবলৈ কম, যদি যাই যাব। খালি ব হেৰি ৰুই থাকিলে মানে যাবলৈ বেয়া আকৌ, ৰুই থকা সময়ত।
অ', আইটু বাই কৈছিলে মোৰ যাবলে মন গৈছে, মই যোৱাই নাই।
উম, অহ। ৰুই থকা সময়তো যাবলৈ বেয়া, খালি ৰুই যদি নহয়, হয়নে নহয়? যেতিয়া যাওঁ।
আকৌ ৰুই মেলি হোৱালে আকৌ ইফালে বোলে এমাহৰ আগত যাব, আকৌ এমাহলৈ ৰ'ব লাগে তেনেকুৱা হ'ব হয়।
অ', উম।
উম।
অ'।
অহ।
হে
অকমান ধুনীয়াও হৈ থাকিব লাগিব নহয় আকৌ
অ তাকেহে
উম
এতিয়া বগা বগা চগা হৈছে নে বগা হলি নে ক'লা হলি
মোৰ কথা কোৱা নাই মই বাৰ কথাহে কৈছো
অ অ আৰতী বাই
মই মোক কৈছে মোৰ বুলো হাৰে চাৰে হালে চালে লাগি আছে চাক বগে
বোলো খাব পাৰিলেহে লাগিব বোলো চাব ইমান অকমান ভাত খাব পাৰো কবা ললা এইকেইখন লাগে চাগে ক্ষীণালো অকমান ধেইকে নহয় আও হলো সি আকৌ বেছিকে দেখে যে কিবা
অ সি কৈছে
অ
অ অ অ সি আকৌ অহ সি বেছিকে দেখে সেইটো বেয়া হোৱাতো মোক আৰু বুলি এনেকেহে কেতিয়াবা শকত হম কেতিয়াবা ক্ষিণাম তেনেকে থাকিম আৰু বুলি আও সেই লাগে কেঁচুৱা অকণমান ডাঙৰ হলে কেঁচুৱা হ'লে মানে আকৌ তাৰপিছত আকৌ ক্ষিনাই
আকৌ ক্ষিণাই অ
উম উম তেনেকাই হ'ব আও এতিয়া দুমাহ কেই কেইমাহ হৈছে তোমাৰ
খাব মন গৈছে নেকি উ এমাহৰ পাৰ হৈ গৈছেহে এমাহ বিশ দিন মান হৈছৈ হপাই
তাৰিখতো ইটো তাৰিখতো ভালকে মনত ৰাখিছা নাই
তেইশ তাৰিখ তেইশ তাৰিখ মে'
তেইশ অ মে তেইশ তাৰিখ অ ঠিকে আছে সেইটো মাহ এইটো মে মনত ৰাখি থবি আও নহলে খেলি মেলি হ'বগে পিছত
অ মে তেইশ তাৰিখ নহয় তাৰপা পাই আমাৰ মাৰ্চতে এ নমাহ মাৰ্চত নহয় জানো মাৰ্চতে হ বগে মাহটোত মানে সেই আ সেইটো ডেটতে পৰিব নেকি ঠিক নাই আমাৰ এনিভাৰছেৰি
অ অ
সেনকা মানে সেই সেইদিনতে সেইকেইদিনতে হ'ব চাগে মই এনেই হিচাপ কৰিছিলো মানে নমাহতে হয়গে
অ অ
এহে
ঠিকে আছে তেতিয়া একেলগে উদযাপন কৰিব পাৰিবি আগলে হু হু তাকে
মানে ছবছৰ হ'বগে আও
অ ছবছৰ মূৰত হব আও নে চাৰি বছৰ
ছবছৰ ইমান বছৰ হল যেন নায়ে লগা আকৌ মই অহা
অ নিজৰে এতিয়া হেদিনাহে বিয়া হৈছে যেন লাগি থাকে।
অঁ সেইদিনাখন বিয়া হৈছে নিচিনাই লাগি আছে। চিনি নাপাওঁ ভালকে এতিয়ালেকে
উম।
তাকেহে ময়ো তাত এতিয়াহে লগত অকন হেৰি হৈছোঁ।
অঁ বাও বেলেগত থাক। তহঁতে ক'বাত থাক তথাপিও মই আক ইয়াৰ ইয়াতে আছিলো।
অ সেইটোও হয় বাও।
উম।
মই আকৌ ইয়াত এতিয়াহে মানুহবোৰৰ লগত চবকে ফ্ৰী আও স কি ল'ৰা বিলাককো তোমাৰ হেৰি কও ধেমালি মানে দেখুন কথা পাতো তাৰপিছত মানুহ বিলাকক ক হেৰিকে পাতো আও, আগতেটো এনে আলহী নিচিনাকে নতুনকে নছোৱালী হলে যেনেকে পাতে তেনেকেই পাতো। তোমাৰ বহু দিনৰ মুৰত আহোঁ আও, কেতিয়া আহিলি অ কেতিয়া আহিলি কালি আহিলো এনেকে কম আও। ভালনে? ভালেই আপোনালোকৰ ভাল? তেনেকে কলো আও, অঁ ভাল বুলি ক'লে সেয়াই আও।
উম।
তেনেকুৱাহে হয়।
মনে নাযায় তাৰপিছত ঘৰলেহে মনত পৰি থাকে, হয় নাই?
উম।
ঘৰখনৰটোহে আচল
অ কেলে জানো? সবৰে তেনেকুৱা লাগেনে নাই?
সবৰে লাগে নে কিয়ে নে জানো? এতিয়া আমাৰ বাই হঁতৰ দেখোন একদম বৰ হেৰি ফ্ৰী যেনকে থাকে।
অঁ
সিহঁতি পাৰে সেইটো।
আমাৰ ঘৰ আমাৰ ঘৰৰ হেৰি উম্। আমৰ ঘৰত যে আমৰ ঘৰ যে আৰু মৰম চেনেহতো বেলেগ, আমাৰ আইটোও দেখোন পাৰিছিলেই পাৰিছেই অকমান।
অ আই দেউতাই পৰিছে মানে আই দেউতাই অলপ সৰুতে বিয়া হ'ল নে।
অঁ সেইটো কাৰণে নেকি জানে। অ আমাৰ সেই পাঞ্জাৱত থকা জনীও হে একেহে ঘৰলেহে চিন্তাত ধেই হৈ থাকে।
অ অ। সেইটোৱে, সেই তাই সৰুতে বিয়া হ'ল
অ সেইটো অ সেইটো কাৰণে একেটা বয়সতে বিয়া হৈছো বাও।
অ একেটা বয়সতে আহে গোটেই তাই হেৰি সৰুতে গ'ল।
তাই পাঞ্জৱত থকা জনীয়ে উম এতিয়া অকণমান সেইফাল চিনাকি দখুৱাই কেলেই সেইদিনাত আক ভনীয় কথা মানে সেইফালে যাব নাযা পাব বুলিহে চিন্তাত।
অঁ।
আন্দামান যাবলে নেপাব বুলি।
অঁ।
এতিয়া নাই থকা দিনটোহে আছে দুবাৰ আহিছে আও এদিনত এদিন তাৰ মানে এইটো তে চিন্তা আছে আকৌ, অ তাত অকণ হেৰি কৰি দেখালে মানে আকৌ তাৰ পাছত, ল হব চবেইতো সুধি আছে উ চবে সুধি আছে নহয় তই এতিয়া। এই ঘৰতে মানুহ নাইকিয়া হ'ল নহয় তই থাকি যা যাবগ যাবগে নালাগে আপোনালোকে কৈ আছে নহয়। তাইতো ভাবিলে মই তাতে থাকি খুব হেৰি কৰি দেখাম আৰু তেতিয়াহে হ'ব।
অ
তাপিছতে, আজি ৰাতি খানা কি হব।
ৰাতি জানো কি বনাও নো আমাৰ পলু আছে। পলু খাই আছ তই কিন্তু মই নাই খোৱা বাও এটাও, আহা হেইটোৱ হেত হেইটোৱে আ‌ৰু মইনো এনেও, সলো নেখাও মে সকলো বস্তুতোৱে বান ভাল লাগেছে সেইকাৰণে লেখাওৱে,
অ খাব নালাগে খওঁ খাব পিছত ধেৰ হলে ভাবে নহয়,
অ,
তেনে ভাল কথা উম,
যে মানে যিহটো বস্তু বেয়া বুলি ভাবিছো এই বস্তু নেখাও দিয়া চোন। নলা আহ,
সেইটোয়ে খাব নালাগে যিটো বস্তু খাব নালাগে বুলি ভাবিছে।
এনে বৰষুণ দি আছিল তহত,
দি আছে পোৰা দি আছে।
অ,
দবা পিটা দি আছে।
অ আমাৰ এইফালে দিব নে নিদেয়ছ ৰাতি দিবও পাই যে গাটো। বন দিছ মই এতিয়া গা ধুৱে ধুবগৈ লাগিব।
ৰদে দি আছে নেকি।
আমাৰ ৰ'দে ৰ'দে যে দিয়া নাই ৰ'দ বেলি পৰিছে যে আৰু তণে হেৰি পোহৰে হৈ আছে ভালকে পুহৰ হৈ আছে আও,
অ এয়াত বৰষুণ। পুৰা দি আছে অকমান আগত পোৰা কোলা মোলা কৰি আনিছিলে।
অ পিছফালে চোতালত পিছফালে পথাৰত থাকে ৰদে দি আছে উ কোলা মোলা নাই কোৱা। অ কিন্তু এই দক্ষিণ চাইডে যে অকমান ধোঁৱা নিচিনা হৈছে তে সেইটো, ত চাইদৰ লগতহে মিলাই তাহহতৰ লগত আহি গলো। যদি আহে।
আমাৰ এইফালে আছে নেকি অ অ হ'ব ন এইফালে শুনা, কোলা নিচিনা হৈ আছিলে।
অ তহঁতৰ সিফালৰ পৰা মানে এই ডাৱৰ চওৰ অলপ আহি আছে আৰু অকনমান বগা কে আহিছে। ডাৱৰ নিচিনা আহিছে।
অ
হ'ব দে।
হব।